অ'।
অ' জুৰি বাইদ ভাত
অ' খালো খালো দিয়া ভাত পানী খোৱা হ'ল। আজি খালো পনীৰ আমাৰ ই মংগল বাৰে নিৰামিষ ন'।
অ অ আমাৰো ন নিৰামিষ মঙলবাৰে
তাকে দিনত বাৰু একো নাছিলে চবজি তবজি বনাই গৈছিলো আৰু এতিয়া গধূলি বোলো আৰু সেয়া পনিৰকে অকনমান বনাও পনিৰ অলপ বনালো এ আহাই নাই ৰ' ভাগিয় আনৰ ৰৰুম খাই দিলিলো আহ আহিলে আহ াই এবাৰ মানে ফ্ৰে হৈ পেলাই গ'ল আৰু কোনোবা ক্লাইট দুটা আহিব বোলে
অ অ আপ আপোনালোকৰ ভিন্দ ফ্লেট চছেটৰ কাম কৰে ন ফ্লে ছত হ মানে হে হেই
বন বনোৱাৰ গোটেই সেয়া ফ্লেটে বুলি নহয় চব কৰে
মানে সেয় আপোনাৰন
গে গভমেন্ট সেয়া থাকে আৰু সেয়াৰো থাকে
মোক কিবা এটা সুধিব লগা আছে অ মোৰ কিবা এটা সুধিব লগা আছে সুধিম ৰব আপুনি লগাই দিবচোন এদিন চাৰ পৰা ফোনটো উ উম উম উম উ
অ তুমি গম পোৱা নে সংগীতাৰ যে ভাল খবৰ আছে কৈছিলো ন অ অ ফাইদা ফাইদা কৰিৈছে অ অ অ
আপুনি কেনেকুৱা টাইপৰ আপুনি কেনেকুৱা টাইপৰ খানা খাই ভাল পায় আি ভাল পায় ন চাইনিজ চাইনিজ ভাল পায়
মই চাইনিজ একদম বেয়া পাওঁ মই চাইনিজ একেবাৰেেই ভাল নাপাওঁ মোৰ অসমীয়া থলুৱা খাদ্যবিলাকেই ভাল লাগে
অ আমাৰ খাদ্যবোৰ মানে ভালো হয় দিয়ক
ভালো হয় এ দিয়া সোৱাদো হয় আৰু ক'ব দে আৰু যে অ সঁচা মই তাকে মোৰ বৌকো ক তাই ইমান ধুনীয়া ঘৰুৱা খাদ্যবিলাক বনাই মই সেই তাইৰ হাতৰ খাই ভাল পাওঁ এইবিলাক চাইনিজ চাই মোৰ ম মোৰ বৌ তাই কাৰ্বি ছোৱালী ন
অ কাৰ্বি ছোৱালী নেকি
আহ তাই কাৰ্বি ছোৱালী ন তাই বহুত ধুনীয়া ধুনীয়া বনাই
অ সচা আৰু কি জানে নে আমাৰ মানে অসমৰ মানুহৰ খানাবিলাক হেল্ডিও হয় হয়নে হয় অ বাহিৰৰ মানুহ বিলাকে বেছি চবজি তবজি নাখায় চাব আপুনি অকল মানে আপোনাৰ এ এই ডাল বনালে পনীৰ বনালে অমুক বনালে তমুক সেনেকুৱা নহয় আমাৰ আ অ আমাৰ আ অ আমাৰ অসমীয়া খাদ্যতো আপুনি চবজি নহলেও চলি যাব আপুনি গছত অ আপুনি আমাৰ ইয়াতে যেনিবা আপোনাৰ ঘৰতেতো কিবা আছে ন' নৰসিংহই আছে মানিমুনিয়ে আছে কচুৱে আছে কিবাই আছে হৈ যায় আৰু মানে ধৰা আজি চবজি নাই তথাপিও অক
হৈ যায় বহুত আৰু সেনেকে খাই বেছিহে ভাল লাগে চাবাচোন।
অ' বেছিহে ভাল লাগে আৰু মানে কচু চচু অ' কচু খাৰ অ' আৰু বাক কি আমাৰ মাছ বনাবলে আমাৰ একো নালাগে মাছৰ টেঙা খন হৈ অলপ অ' মাছৰ টেঙাখন আমাৰ মেইন আৰু মানে হয়নে নহয়। অ আমি মাছটোত মানে টেঙা দি খাইে বিৰাট ভাল পাওঁ আৰু মানে অ আৰু সৰিয়হ অ অন্য মানুহে ইমান সৰিয়হ ইমান নাখায় সিহঁতে যিমান মচলা খায় নহয় যিমান মানে অ বিলাহী সিহঁতৰ কমন হয় নে বিলাহী নহ'লে অ বিলাহী না দালি ৰান্ধিব না ভেটি ৰান্ধিব না সেই ৰান্ধিবা আমাৰ আৰু সেইবোৰ একো নাই আৰু হ'ল আৰু মানে বিনা ভজিলে দালি দালি বইল কৰি দিলো তাতে আপোনাৰ এ এই যে এ টেঙেচি টেঙেচি টেঙেচি চেঙেচি আপুনি দি অ', অ', অ'। অ', অ', হয় দি যাও তাৰপিছত কিবা লাওৰ পাত থাকিলে হেদিও হৈ গ'ল আমাৰ।
অ', অ', লাওৰ পাতৰো খাই আপুনি তমাৰ কঁঠালৰ গুটিও খাই কঁঠালৰ গুটিৰেও
পচলা পচলাটো খাই দিলে কঁঠালটোতো খালে গুটিটোও খালে।
কেঁচা কেও খাও।
অ' আৰু ধৰা কল বনালে কলৰটো মাজৰ খিনি খালে বাকলি খিনিৰো চ
বাকলিখিনি চাটনি কৰিলে অ' না কৰোৱে বাকলি চাটনি বৰ ভাল লাগে খাই।
অ' কথা অকলৰ বাকলিৰ চাটনতো ভাল লাগে খাই। অ' হা হা হা মই তাকে ভাবো আৰু মানে অ', অ', অ', অ', অ', অ'। সৰু সুৰা বজা আমাক বেছি ডাঙৰ নালাগে ধৰা দালি দিলো দালি অকণমান পিচি বৰা বনালোঁ আৰু নৰসিংহৰ পাত কেইটামান আনি পেলাই আপুনি জোল এখন বনাই দিয়ক। হৈ গল আমাৰ এখন মজ আৰু কি মজা লাগে, বেলেগৰ চাই ৰ মানুহ বেলে কঁঠাল গুটি খাই নে নাখায় বা নাজানো দেই, আমাৰ ইয়াতে অ' আৰু আপুনি কচুটো খাওক আপুনি কচুটো পাতকেইটা মানুহে বেলেগকে বনালে। তাৰপিছত ঠাৰিডাল আপোনাৰ বেলেগ বনালে আকৌ যে আক-আকৌ যে কিছুমানৰ যে এটা বুঢ়া মুৰা টো যে ওলাই যে ব্ৰাউন কালাৰৰ মানে এটা যে ওলাই যে। দেখিছে নে কিছুমান কচু অ' কচু মই কচু অক ওখ হৈ যায় দিয়ক দিয়ক সেইটো, সেইটোও আপুনি ৰ'দত শুকুৱাই থৈ গুৰি কৰি পেলাই তটো খাওক আপুনি।
অ' সেইটোও খাই নেকি মই সেইটো কিন্তু খাই পোৱা নাই।
অ' নাই নাই বহুত সোৱাদ লাগে আৰু সেইটো খাই পেলাই আপোনাৰ সেইটো যে সেইবোৰ সেইটো সৰু কচুটোত নহয় গম পাইছে নে একদম যে ডাঙৰ কচু থাকে কিছুমান। মান কচু বুলি কয় ন' মানে ডাঙৰ ডাঙ তেতিয়া চাবচোন মঢ়াটো এনেকে উঠি গৈ দীঘল হৈ থাকে এইটো বস্তু সেইবোৰ অকমান পিটনি চিটনি টাইপৰ জেগাত হয় মানে।
সেইবিলাকত হয় ন' অ' সেইটো মই অৱশ্যে খাই পোৱা নাই, আৰু মাহৰ দালি অসমীয়াৰ ফেভৰেট।
আৰু আৰু আৰু কলফুল কল ফুল টো বেলেগৰ মানুহে খাই জানো বাহিৰা মানুহে।
কল ফুল নাজানো দেই আমাৰ ইয়াতো ধুনীয়াকে এইটোতো আইৰন থাকে কল ফুল।
অ' অ' অ' অ' অ' আৰু বাঁহৰ গাজটো সেইটো এটা। উম ভুট জলকীয়াাতটো ধৰা বেলেগত নাপায় আমাৰ তাত
আমাৰ তাতে সেইটোতো এতিয়া মানে পুৰা বাহিৰতো সেয়া
ফেমাচ হৈ গৈছে আৰু আমাৰ নেমু টেঙাটো। আমাৰ যিটো দীঘলীয়া নেমুটো মানে। কাজি নেমুতটো অ' সেইটো বেলেগত নাইতো সেইটো সিহঁত ৰ সেই গল গল নমুটোহে বাহিৰ মানে বেলেগ ঠাইডৰ মানুহৰ মানে হয় নে নহয় আৰু অসম বুলি নহয় আমাৰ একচেলি মানে উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন মানে ঠাই আছে আৰু মানে ধৰক। ৰাজ্য় আ যে সিহঁতৰ খানাটো খুব মানে হেল্ডি খানা বুলি কয়। গম অ', অ', অ'। সিহঁতে মানে কি এক-ইয়ম-অইন্নম ধৰক ঠাইৰ মানুহৰ বেলেগ ষ্টেটৰ তেতিয়া সিহঁতক চবজিত ফুলকবি, ওলকবি, বিলাহী নহ'লে সিহঁতৰ বনাব লগে দালিত বাহিৰে একোৱে নাথাকে।
একোৱে নাথাকে আহ মোৰ মোৰ বৌয়ে ক এ তুমি খোৱা নখোৱা নাজানো গা হৰি খোৱা নে খোৱা নে? খোৱা ন খোৱা না আমাৰ বৌয়ে বহুতে হেটোটো কৰ্বিনৈ এইটো খায়ে ন' তাই কল ফুলেৰে গাহৰি বনাইছিল। কি খুৱাদ। এবাৰ মুখত লাগিলে অহ এবাৰ মুখত লাগিলে আৰু সেয়া নহয় যে নাখাও বুলি নখো ক'বা আৰু মই ৰেয়াৰলি কেতিয়াবা খাও মই একদম বহুত নাখাও আগে। ে মানে গন্তি কৰিব পাৰি আৰু কিমান খাইছো।
আৰু কচু পা কচুৰে যে তুম আপোনাৰ চিকেন বনাই। ডাঙৰ অ' কচুৰে বনাই তাৰপিছত কলডিলেৰেতো মাংসটো বনাই বনাই আপোনাৰ কচুৰে বনাইতো।
কিবা শাক কিবা এটা শাকেৰেও বনাই নেকি? বহুত ধৰণৰ জানানে আৰু কিবা উম এই যেয়া গ্ৰীন কালাৰ হৈ যায়।
অ' আমাৰ ইয়াতত বাহিৰেও আপোনাৰ অৰুণাচল অৰুণাচল বিলাকত আৰু বহুত মানে পাত পাতজাতীয় শাক বহুত আছে সিহঁতৰ আকৌ। সিহঁতৰ সেইবোৰ আকৌ বেছি ধুন ধুনীয়া মানে সেইবোৰ অকমান এ আঞ্জাত দি দিলেকে ত কি ধুনীয়া গোন্ধ ওলাই মানে।
উম।
আৰু টোপোলা ভাতটো যে বনাই টোপোলা ভাত অ' অ' অ'। অ' তৰা পাত নে কিহত দি বন অ 'পাইছো পাইছো। ক'ত ফুৰিব চুৰিব গ'লে খোৱা যায়ে নহয়। বিৰাট ধুনীয়া তটো গোন্ধটো বিৰাট ধুনীয়াই, অ' গোন্ধটো বিৰা ধুনীয়া ন?
বহুতে ধুনীয়া কি মিক্স কৰি থাকি আৰু কি থাকেন তাতে?
নহয় পাত্ৰতে কিবা এটা গোন্ধ আছে।
পাতটোতে থাকে ন আৰু চাউলটোতো কিবা এটা মানে কিবা এটা বেলেগ ধৰণৰ আৰু মানে সেইটো মই প্ৰকাশ কৰিব নোৱাৰো কিন্তু বহুত ভাল লাগে খাই।
আমাৰ নৰ্মেল চাউল, পাতটো স্মেল হয় জানে সেইটোত মানে সেই এ কি অলপমান জহা চাউল টাইপৰ চহা চাউল দিয়ে নেকি সেই
অ' কিবা এটা স্মেলি এটা আহেই কিন্তু মানে সেইটো
অ' নাই নাই নাই নাই নাই নাই আৰু সেইটো মানে আপুনি অলপমান গৰম গৰম আহি যে চাউলৰ গুৰি দি যে কিছুমান মাংস বনাই যে। হা চিকেন নবনাই জানো এটা? অ' সেইটো পৰা মোৰ মুখ ি গৈ একম, মান সেই আপুনি খাব মানে সেইটোৰে বিৰাট টেষ্টি লাগে মানে। ত মিচিং মিচিং বিলাকৰ খানাও বিৰাট টেষ্টিটো।
অ' মিচিং বিলাকৰ ভাল নে কাৰ্বি মিচিং ইহঁতৰ ট্ৰাইবেল মানুহ বিলাকৰ আৰু বেছিহে টেষ্টি।
অ', অ', অ'। সিহঁতে কিবা এটা কৰ্বিবিলকে কিবা পুৰা পং নে কি বুলি বনাই নহয় মানে। ততে অ' সেয়া পাৰৰ মাংস দিলে পচলা দিলে এ কলডিল দিলে মানে চ'ব হেল্ডি হেল্দি বস্তু ব দি দিলে, না সেইটো দি দিলে আপোনাৰ দি পেলাই আৰু মিচিং চিচিং বা কাৰ্বি এনেকুৱা মানুহ বিলাক সটো আমাতকও বেনে সিহঁতৰ খাদ্যটো বেি বেছি ভাল।
আৰু সিহঁতি জানে জানা কোনটো বস্তু খাব লাগে কোনো বস্তু নালাগে আমিতো আমওো বহুত বস্তু ন নাজানো ন মানে জংঘলী কিছুমান বস্তু থাকে ন? মানে ঔষধি কোনে আছে বা খাইো কিহৰ লগত দিলেও ভাল সেইবিলাক আম বহুত বহুত নাজানো তো আমি। আমাৰ মালা বাইদেৱে কিমান জানে এইটো পাত বোলে খাই সেইটো পাত বোলে খাই।
অ' আহ বড়ো বিলাক বড়ো বিলাকেও জানে দেই বহুত জানে। অ' আৰু সেইবিলাকে ইমান কিনা পাচলিতো আলু চালু বেছি নাখাই গম পাইছ
আৰু উই পুকু খাই জানানে? এদিনতটো মালা বাইদেউ উইপুক বনাই আনিছে। ম বোলো হাজি ঋষিদায়ও খায়। তছ ঋিচিতাই কলে মই খাম দে ময় খাম মোক নিদিয়াকে নাখাবা মই চুম মালবাইদ কি আনিছে ঋচিদা এনেকে কৈছে ত' কৈছে উই উই আনিছো মই কৈছো উই কি বসছো নো কৈছে উই পুক যে উৰি উৰে যে সেইটো যে মই কৈছো সটো খাই নেকি কৈছে অ' আমি খাওঁ বোলে।
উ
হেল্ল'। হেল্ল'। হেল্ল'। শুনা নাই স্মিতা?